হেল্ল'
অ' হেল্ল'।
কি কৰিছা?
অ' এনেই আছোঁ তুমি?
এ আছোঁ ৰবা এনে বিচনাখনতে পৰি, বাকী ভাত পানী খালাঁ?
নাই-নাই-নাই ক'ত এতিয়া ভাত খাবা। তুমি খালাঁ?
নাই-নাই খোৱা নাই, এক ছেকেণ্ড ৰ'বা অ' নাই খোৱা। অ' নাই-নাই খোৱা নাই, বাকী হেৰি কি কৰিছা অ' এনে আছাঁ।
উম।
এক ছেকেণ্ড ৰ'বাচোন এক ছেকেণ্ড এক ছেকেণ্ড ৰ'বা।
ওম।
হেল্ল'।
অ' শুনিছোঁ।
অ'-অ'-অ' এ মোৰ ভাল-ভাল খবৰ ভাল-ভাল তোমাৰ ভাল নে?
অ' ভাল-ভাল।
অ', নাই বোলো বাকী ঘৰতে ন'?
উম ঘৰতে উম হ'ল মোৰ দুসপ্তাহ মান পাৰ হৈ গ'ল।
উম মোৰো হ'ল দুসপ্তাহ মানেই হ'ল।
উম।
বাকী, এ নাই বোলো আজি এনে অলপ কথা পাতো, মানে আজি অলপ আগত মই এনেই সামাজিক মাধ্যমটো চাই থাকোঁতে তেতিয়া মানে এটা বিষয়ত এটা পালো পৰিয়ালৰ গুৰুত্ব বুলি ত' মোৰ বিষয়টো শুনি বহুত ভাল লাগিল মানে কিবা এটা মানে এনেকুৱা ভাবিলো যে কাৰোবাৰ লগত বিষয়টো অলপ আলোচনা কৰো তো ভাবিলো তোমাৰ লগতে অলপ পাতো বুলি।
অ আতচ্ছা। এ খুব ভাল মানে বিষয় বাছি লৈছা তুমি মোৰ আৰু উ মোৰ মতে মানে তুমি যিহেতু কৰিলে কলাই পৰিয়ালৰ গুৰুত্ব বিষয়ত আলোচনা কৰিম বুলি পৰিয়ালে মানে মানুহৰ জীৱনৰ প্ৰথম বিদ্যালয়তে আকৌ মানুহে জীৱনৰ মানে প্ৰথম শিক্ষা মৰম, শৃংখলা, ভদ্ৰতা আৰু আদি আৰু নিজৰ পৰিয়ালৰ পৰাই লাভ কৰে।
উম, তুমি ঠিক কৈছা। কিন্তু পৰিয়াল বুলিলে আমি আচলতে কি বুজো বাৰু তোমাৰ মতে?
মোৰ মতে শুনা, পৰিয়াল বুলিলে একেলগে বাস কৰা। ইজনে সিজনৰ দুখ, সুখ-দুখ ভাগ বতৰা কৰা আৰু মৰম, বিশ্বাস আৰু দায়িত্বৰ মানে বন বন্ধনত মানে আবদ্ধ থকা মানুহৰ সম সমষ্টিক বুজাই আৰু। পৰিয়ালত সাধাৰণতে, দেউতা, মা, ককা, আইতা, ভাই-ভনী আৰু অন্য সদস্যও থাকে। খুৰা, খুৰী মানে প্ৰতিজন সদস্যই পৰিয়াল খন মানে পৰিয়ালটোক সুখী কৰি, ৰাখিবলৈ নিজে নিজৰ দায়িত্ব পালন কৰে আৰু মোৰ মতে।
উম, সঁচা কৈয়ে বাৰু তুমি ঠিকে কৈছা।
উম'।
ক'ব গ'লে অহ, উম' মানে পৰিয়াল মানে অ শিশুৰ জীৱনত মানে পৰিয়ালৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ তোমাৰ মতে?
শিশুৰ এ উম,
অ
মানে গুৰুত্ব কিন্তু গুৰুত্বপূৰ্ণ কিন্তু খুবেই গুৰুত্বপূৰ্ণ। শিশুৰ চৰিত্ৰ গঠনত মানে পৰিয়ালৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ, চোৱা এতিয়া শিশুৱে কথা কথা কোৱা প্ৰথম উম জন্ম পোৱা, পিছতো নহয় ন দুদিনমান পিছত, আচাৰ ব্যৱহাৰ, শিষ্টাচাৰ আনক সন্মান কৰা আ সত্যবাদিতা, সত্তা আৰু মানে এ দায়িত্ববোধৰ দৰে মানে গুণবোৰ পৰিয়ালৰ সদস্য সকলে দেখি মানে সিহঁতক দেখি পেলাই শিকে, পৰিয়ালৰ সদস্য মাক, দেউতাক যিমান যি আছে। যদি পৰিয়ালৰ পৰিৱেশ ভাল হয়, তেন্তে শিশুৰ ব্যয় ব্যক্তিগত সুন্দৰ ভাৱে গ মানে গঢ় লৈ উঠে আৰু, আৰু মানে যদি পৰিয়ালে ভাল শিক্ষা দিছে, ভাল শিক্ষা ভাল শিক্ষা পাব, যদি ভাল ভ দ্ৰতা যদি হেৰি শিকাইছে তেতিয়া ভাল হ'ব, এনেকুৱাই আৰু
অ, কেৱল চ মোৰ মতেতো কেৱল শিক্ষাই নহয় হা ত' মানসিকভাৱেও পৰিয়ালে আমাৰ জীৱনত কিবা এটাতো ভূমিকা পালন কৰিছে নহয়নে? ডাঙৰ ভূমিকা মানে
নিশ্চয় এইটোতো হয়েই। অ জীৱনত যেতিয়া আমি সমস্যাৰ সন্মুখীন হওঁ হা। তেতিয়া কিন্তু প্ৰথমে আমাক সাহস আৰু অ লগত আহ সমৰ্থন দিয়ে মানুহ কিন্তু মানুহখিনি পৰিয়ালেই আমাৰ লগত থাকিব। পৰীক্ষাত বিফল হওঁ, অসুস্থ হওঁ, বা কোনো সমস্যা আৰাদি, পৰিয়ালৰ মৰম আৰু উৎসাহে আমাক মানে নতুনকৈ আগবাঢ়িবলৈ শক্তি দিয়ে। এই মানসিক মানে সমৰ্থনৰ কোনো বিকল্প নাই আৰু।
উম' তুমি ঠিকে কৈছা, বাৰু বৰ্তমান সময়ত, অ বহুতে চাকৰি বা, পঢ়া-শুনাৰ বাবে ঘৰ এৰি দূৰত থাকিব লগীয়া হয় ন। ত এনে পৰিস্থিতিত তুমি পৰিয়ালৰ গুৰুত্ব আৰু বেছি অনুভৱ কৰা নাই।
অ হয় অ অৱশ্যে মানে ঘৰৰ পৰা দূৰত থাকিলে পৰিয়ালৰ মৰম যত্ন আৰু উপস্থিৰ আও উপস্থিতিৰ মানে মূল্য অধিককৈ অনুভৱ হয় আৰু। ফোন বা ভিডিঅ' কলৰ জৰিয়তে যোগাযোগ ৰাখিলেও একেলগে বহি কথা পতা আনন্দতটো বেলেগ। যদিও তুমি দূৰত থাকি যদি ভিডিঅ' কল বা কলত পতা পতাই সেইটো ইমান নাই। কিন্তু ওচৰত একেলগে বহি আমি যেতিয়া কথা পাতো তেতিয়া আনন্দটো সুকীয়া হয় আমাৰ কাৰণে এতিয়াই বুজা যায় যে মানে পৰিয়ালৰ আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শক্তি আৰু।
সেইটো হয় বাৰু কিন্তু চোৱা আধুনিক যুগত আৰু সকলোবোৰ এতিয়া মানে আধুনিক বস্ত জীৱনত বহু পৰিয়ালে একেলগে সময় কটাব নোৱাৰে বহুতে অফিচ থাকে বা কৰ'বাত ব্যৱসায় কৰে তেনেকুৱা দোকান থাকে কিবা ত' নিজৰ পৰিয়ালৰ লগত সময়টো কটাব অলপ মানে সময় নিমিলে সময় কটাব নোৱাৰে ত' ইয়াৰ ফলত কি কি সমস্যা হব পাৰে তোমাৰ মতে কি কি সমস্যা হৈ হৈ আছে বা হ'ব পাৰে।
উম তাছ সময়ৰ অভাৱৰ বাবে মানে সদস্য সকলৰ মাজত যোগাযোগ কমি যায় বা কমি গৈছে। ফুল বুজাবুজি বৃদ্ধি পায়।
উম উম।
দুৰ্বল হব পাৰে যদি মানে একেলগে যদি নোৱাৰে থাকিব কেতিয়াবা সেয়েহে মানে যিমানে ব্যস্ত নহওক কিয় প্ৰতিদিনে অলপ হ'লেও মান- মানে সময় দিব লাগে আৰু পৰিয়ালৰ সৈতে
পৰিয়ালক অলপ সময় মানে দিব লাগে একেলগে আহাৰ খোৱা কথা পাতা বা অলপ সময় একেলগে বহিলেও সম্পৰ্ক অধিক মজবুত হয় মই ভাবো দেই মোৰ ভাৱত
অ সেইটোয়ে তুমি অলপ যদি গোটেই দিনটোৰ ভিতৰত ৰাতিৰ সাজতটো হ'লেও যদি পৰিয়ালৰ লগতে বহি খাব পাৰা। তেন্তে সেইটো আৰু দিনটোৰ গোটেই কথাবোৰো যদি এইটো এইটোৰ লগত মানে শ্বেয়াৰ কৰিব পাৰে তেন্তে নিজৰে ভাল লাগিব দিয়াচোন
অ
আৰু তোমাৰ মতে এনে সুখী পৰিয়াল গঢ়ি তুলিবলৈ কি গুণৰ প্ৰয়োজন? মানে কেনেকৈ থাকিব লাগিব কি কৰিব লাগিব।
ইয়াত সন্মান, বিশ্বাস, ধৈৰ্য্য মহানুভূতি ক্ষমাশীলতা আৰু আদি আৰু সহযোগিতা আৰু মানে ভাল যোগাযোগ এই গুণবোৰ থাকিলে এখন পৰি সুখী পৰিয়াল মানে হৈ থাকে থাকে বুলি মই ভাবো। কোনো মানুহ সমস্যাৰ সৃষ্টি হ'লেও আলোচনা কৰি সমাধান উলিয়াব পাৰি আৰু
উম, সেইটো তুমি ঠিকে কৈছা বাৰু।
উম
আৰু এতিয়া চোৱা আমি আমাকতো বহুতে আমাৰ- আমাৰ দায়িত্ব বহুতে লৈ আ আকৌ মানে আমাৰ ওপৰত উম মানে পৰিয়ালৰ যিবোৰ দায়িত্ব আছে তেওঁলোকে অতি ভালকৈ মানে পালন কৰিয়ে গৈ আছে নহয়নে ত' আহ আমি সন্তান হিচাপে নিজৰ পৰিয়ালৰ প্ৰতি কি দায়িত্ব পালন কৰা উচিত বাৰু তোমাৰ মতে?
চোৱা আমি পিতৃ-মাতৃক সন্মান কৰোঁ হয়নে, তেওঁলোকৰ কথা মনোযোগ দি শুনা, ঘৰৰ কামত সহায় কৰা, মন লগাই পঢ়া আৰু শ্ৰদ্ধা কৰা, পৰিয়ালৰ সুনাম ৰক্ষা কৰা মানে উচিত ইয়াৰ উপৰিও সকলো সদস্যৰ লগত মৰম আৰু সৈজন্য মানে বজাই ৰখাটো আমাৰ দায়িত্ব বুলি মই ভাবোঁ।
উম, সেইটোৱে সন্মান থাক সন্মান কৰিব লাগে ন' আৰু যি কথা কয় সেইবোৰ আৰু পৰিয়ালৰ কিবা মানে যেনেদৰে বিচাৰে কেতিয়াবা সেইবোৰ কৰিব লাগে। মানে তেনেকুৱা কাম কৰিলেতো পৰিয়ালৰো ভাল লাগিব দিয়চোন যি বিচাৰে। পৰিয়ালক দুখীও কৰিব নালাগে আৰু অ'ক'ব গলে মই অনুভৱ কৰোঁ যে ধন-সম্পত্তিতকৈও এখন সুখী পৰিয়াল অধিক মূল্যৱান।
অ' একেবাৰে ঠিক সেইটোৱেই তুমি ঠিকেই কৈছা। ধন-সম্পত্তিও মানে সময়ৰ লগে-লগে আহিব বা যাবও পাৰে কিন্তু আহিবও বা যাবও পাৰে। কিন্তু পৰিয়ালৰ মৰম, আশীৰ্বাদ আৰু সমৰ্থনৰ মূল্য কেতিয়াও টকাৰে জুখিব নোৱাৰে। মানুহক কেতিয়াও টকাৰে কিনিব নোৱাৰি বুজিছা। বেলেগ কিনিব পাৰিবা কিন্তু মানুহক কে কেতিয়াও টকাৰে কিনিব নোৱাৰিবা, সুখৰ সময়ত সকলোৱে লগত থাকে কিন্তু কিবা এটা দুখৰ সময়ত বা কঠিন সময়ত যিসকল নিস্বাৰ্থভাৱে থাকে সেয়েহে কিন্তু হৈছে নিজৰ পৰিয়াল।
সেইটো বাৰু উম সেইটো বাৰু তুমি বহুত ঠিক কথাই কৈছা আৰু অ' ক'ব গ'লে পৰিয়ালৰ প্ৰকৃত মূল্য আৰু গুৰুত্ব নতুন মানে নতুনকৈ উপলব্ধি কৰিলোঁ মই আজি তোমাৰ লগত মানে এই বিষয়ে আলোচনা কৰি।
উম সেইটোৱেই মোৰো ভাল লাগিল আৰু আমি সকলোৱে নিজৰ মানে পৰিয়ালক মৰম, সন্মান আৰু সময় দিব লাগে বুলি মই ভাবোঁ। এখন সুখী পৰিয়ালেই এখন সুস্থ সমাজ। আৰু এখন শক্তিশালী জাতি গঢ়ি তোলে। বুজিছা সেইটোৱে মানে
ঠিকে কৈছা। উম,
উম
সেইটোৱেই বাকী অ' তোমাৰ লগত কথা পাতি ভাল লাগি লাগিল দিয়া, মই আকৌ এদিন ফোন কৰিম দিয়া।
ঠিক আছে।
অ' ঠিক আছে দিয়া।